অ কওক।
কি কৰিছা?
সেয়া আছো আ এনেই বিচনাতে শুই।
অ। বাকী ফুৰিবলৈ চুৰিবলৈ যোৱা নাই নেকি?
ফুৰিবলৈ তাকে আৰু। ফুৰিবলে যোৱাটো কি হয় আৰু একজামো হৈ আছে আৰু গৰম বন্ধতে যাম বুলি ভাবিছোঁ এফালে। ক'ত যাম এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আপুনি নাযায় নি।
আপুনি অকণমান আপুনি অকণমান আৰু টো বেছিকৈ কোৱা নাইনে বাৰু।
উম তাকে বেয়া পাইছা নেকি।
বেয়া পোৱা নাই অলপ অলপ বেছি হৈছে মানে আৰু।
অ তেতিয়াহলে নকওঁ।
উম।
কওক আপুনি নাযায় নি।
যাম লাডাখ।
অঁ কাৰ লগত যাই বা।
আপুনি যাব নহয়।
অ কেতিয়াবা টাইমটো।
অহা জনমত।
অহা জনমত তাকে।
ভাত খালে নাই।
ভাত। নাই খোৱা বিচনাতে শুই আছোঁ আপুনি খালে আপুনি খালে।
খালো।
ওম।
মিছা কথাটো কয় দিলা ভাত নেখাওঁ বুলি ইমান দেৰি।
ওম।
কোৱা।
তাকে কি কৰিছা তাকে আপুনিয়ে ফোন কৰা।
আপুনি অকন আৰু টো সচাকে বেছিকে। কোৱা আৰু।
আৰু তো নাজানো কেলে ওলাই নাজানো।
অঁ।
আৰু তো ক'লে বেয়া লাগে নেকি।
বেয়া লাগে ভাল নালাগে।
অ হ'ব আপোনাৰ মতে ক'ম তেতিয়াহ'লে কওঁকচোন কেনেকে ক'ব লাগে।
পুৰা তোমাৰ এনে ক'ত ক'ত যাবলৈ মন আছে ফুৰিবলে।
মোৰ। পুৰা এইবিলাক কি বুলি কয় জেগা এটা আছিলে, নামটো পাহৰি গলোঁ নহয় এইমাত্ৰ মনত পৰিছিলে। পুৰা এনেকুৱা জেগা য'ত একদম ফুৰি মজা লাগে। যত এনেকুৱা ফিলিংছ লাগে একদম মানে ভাল ভাল জেগা পুৰা একদম কব নালাগে আৰু বহুত বহুত ভাল।
এ তেনেকে কলে নহ'ব আপোনাক ক'ত ফুৰিব যাব মন গৈ আছে। সেইটো সুধিছোঁ আপুনি কি জেগা জেগাৰ কথা কয় আছে সে কথা কৈ আছে। ভালকে কওক।
অ হয় নেকি। মানে এই। এই বিলাক কি বুলি কয় জেগাটোৰ নাম। মই মানে পাহৰিছো নেপাল নেপালতো বহুত মজা লাগে তাত যাবলৈ মন আছে।
অহ - অহ
আৰু আৰু কি আছিলে এইখন? নামটো পাহৰি গৈছোঁ। আপুনি ককচোন পিছে আপুনি ক'ত-ক'ত যাব মন আছে আপোনাৰ?
লাডাখ, কাশ্মীৰ।
উম, আৰু?
বৃন্দ্ৰাবন।
উম, অ', তাকেটো বৃন্দাবনটোতো মজাই লাগে, চবে কৈছে যাব লাগে।
মই ভাবো ৱাইফৰ লগত যাব লাগিব।
উম, হয়। আপোনাৰ ৱাইফ? কোনবা?
ইয়াত মানে মই নামটো মেনচন কৰিব নোৱাৰি মানে।
অহ, এনেকুৱা কথা নেকি? হ'ব ঠিকে আছে উম। আপোনাৰ ৱাইফে বা কি কৰি আছে? আপোনাৰ ৱাইফ এ'বা কি কৰি আছে এতিয়া?
মাটি ৰোৱ গৈছে পথাৰত।
মাটি ৰুবলে গৈছে? উম।
তোমাক মই এটা সাঁথৰ সুধিম হা?
অহ, ককচোন?
ওপৰত গুটি, অহ কি ওপৰত জাপিতলত যাবি মাজত এটা কি আছিলে ওপৰত গুটি তলত যাবি, তাক খাই আহিন কাটি।
উম, নাজানিম নহয়? মই আজিয়ে শুনিছোঁ এইটো সাঁথৰ।
ময়ো নেজানো। তাৰপিছত এদতীয়া হাতী, ধান খাই পাচি -পাচি?
অহ, এইটো হৈছে অহ ৰ'ব নকব দেই, ঢেঁকী। হৈছে। উম, আৰু?
হাবিত বহে, আৰু হাবিত কাঁহে ওলাই নাহে?
কি কৰে?
হাবিত কাঁহে ওলাই নাহে।
ওলাই নাহে, আ-ম এইটো নাজানো।
কুঠাৰখন।
অ', হয়-হয়-হয়।
এখন এখন স্কুল তাৰপা আৰু এখন হস্পিতেলত জুই লাগিলে, এম্বুলেন্ঞ্চ খনে ক'ত ফাষ্টত জুই নুমোৱাব যাব?
স্পিতেল আৰু এখন
স্কুলত জুই লাগিলে এম্বুলেঞ্চখনে ফাষ্ট তত ক'ত জুই নুমোৱাব যাব?
এম্বুলেঞ্চখনে জুই নমাব নোৱাৰে, সেইটো কাৰণে স্কুলত নগৈ, এ মেডিকেলখনলৈহে যাব।
অ অ অ অ। পাৰিলে পাৰিলে কেলেই, মেডিকেলখনলে যাব স্কুল। ফ যাব পা এম্বুলেঞ্চে জুই নুমাই নেকি নুনুমাই নহয়।
তাকেতো অ সেইটো, হয় সেইটো হয় আপোনাৰ। শুদ্ধ আছে ম।
নহ'ব অকাৰণে বদ্ধ হ'ব।
সেইটো দিচাৰিা কোনে কৰিব নাজানো।
এম্বুলেন্ঞ্চ কৰে হস্পিতাললৈ গ'লে কি ধাল হ'ব এম্বুলেঞ্চ। হস্পিতেলত ভালে মানুহ ট্ৰিটমেন্ট কৰে স্কুলৰ। চালিলে কিনি খে নিব পাৰিব এম্বুলেন্ঞ্চ খনে আপোনাৰো বতল।
অ হয় হয় দিয়ক আপুনিয়ে শুদ্ধ উতৰ কৈছে।
হম, আপুনি এটা কওকচোন বাৰু।
মই সথৰে নোজানো।
এখন নাৱত। এহাল গৰু। আৰু দুটা মানুহ গৈ আছিলে।
উম।
নাও নাওখনত মানে গছপাত এটা পৰিলেই মানে পানীটো গুচি যাব। দেই, অ অকমান মানে গছপাতটা পৰিলে যে ইমান ন। সখ গুচি যাব মানে ইমান। হেৰিত গৈ আছিলে তাত গৰুটোৱে। ভাকি দিলে। নাখন দুব। কিয় নগ'লেব। নাই কিন্তু গছপাত্তা পৰিলে দুুখ গুচি যাব কিন্তু গৰুটোৱে হাগি দিলেও দুখ। নগ'লে মানে।
নাজানিম নহয় এইটো।
কাৰণ গৰুটোতে যিণ মানে হাগিলে মানে যিটো উলিয়ালে সেইটোতো গৰু পেটতে আছিলে বাহিৰ পৰা অহা নাই নহ বস্তুটো।
হম।
সতো গৰুটো পেটত আছিলে তেতিয়াতো এটা আছিলে।
ত।
উ আপুনি বহুত নাজানে দেখোন।
তাকে আৰু নলেজ নাইকিয় মানুহৰ এনেকুৱাই গতি হয়।
অ।
আপুনিয়ে জানে আৰু আপোনাৰ, পৰা শ।
উ আৰু আৰু আৰুো আপোনাৰ ক'বলৈ নে। ন।
আৰুটো তাকেহে নাজানো কেনেকে আহি যায় আও
অ
তাকে তাকে এতিয়া কি কম আৰু
আকৌ আৰু
বিচাৰিয়ে পোৱা নাই কথা
ফন চন নকৰা হলি।
ফুণ চণ নকৰা মানে কলেজত যাব লাগে। আহিব লাগে তাৰ পিছত আহিলৈ চিধা ঘৰ পাওঁহি ভাত খাম নাখাম বিচনাত শুই যাওঁ।
অ বিয়া আপুনি বিয়া তুমি বিয়া হোৱা পিছতো হাছ বেন্দে কলেজলে যাব দিছে নে?
তাকেহে ভাল আকৌ মোৰ হাজবেণ্ডজন।
অ তুমি বি এ ফৰ্টচেমত পঢ়ি থকা নাই জানো অ
আপুনি কওক
হম
আপুনি এতিয়া কি কৰি আছে?
মই হাজিৰা কৰো মানে।
অ হাজিৰা কৰে।
হয়
কিহৰ হাজিৰা আকৌ? আহ বুজা নাই নহয় লাগি লাগি ধৰিছে।
কাৰেণ্টাৰ কাম পকা কাম।
অ হয় হয় আপোনাৰ ল'ৰা ছোৱালী আছে নে? আপোনাৰ
মই বিয়া পাতিছো হে এসপ্ টামান হৈছে।
অ এনেকুৱা কথা।
হম
ৱাইফপজনী বা কৰ হয় আপোনাৰ?
সেইটো মানে পাৰ্চনেল সেইটো কব নোৱাৰিম মানে শ্বেয়াৰ কৰিব নোৱাৰি।
কিয় নোৱাৰি?
নোৱাৰাৰি মানে। ইয়াত মানে চেয়াৰ কৰিব নোৱাৰি। বিনা কথা
উম উম ঠিকে আছে। বাকী ভাল আও আপোনাৰ?
ভাল ভাল ভাল
আপোনাৰ ৱাইফে গালি নোপাৰিবনে মোৰ লগৰ কথা পতা
নেপাৰে নেপাৰে।
কিয়?
ইনেও নাপাৰে আও।
এনেই মানে কেলে?
নেপাৰেআও।
উম ভাল ওৱাইফ আক দেই।
ভাত কিহে খালে বা?
ভাত ৰাতিপুৱাই খোৱা আৰু আহ কিহে খাইছিলো দালি, আলু এনেকে। এতিয়া লেকে খোৱা নাই। খাম আও। আপুনি খালে?
অথনি কৈছিলো খালো বুলি। আপুনি নাইখোৱা বুলি কৈছে, দেউতা খালো বুলি কৈ দিলে কিন্তু।
ৰাতিপুৱা খোৱা। মই এতিয়া স্কুলত ৰাতিপুৱা মই কৈছিলো।
অথনি মানে ৰাতিপুৱা কোৱা নহয়, অথনি এতিয়া সুধোতে মানে কৈছিলে নাই নাই খোৱা বুলি।
এতিয়া মানে মই, কলেজৰ পৰা আহি নাই খটোৱে কৈছিলো উম।
আপুনি কলে আজিও ভাত খোৱা নাই এই টাইম নহ'লে কলেজ যোৱাৰ আগত কলেজত এনেকে কৈছিলে।
নহয় মই ৰাতিপুৱা যেতিয়া। একজাম দিব গৈছিলো, তেতিয়া খাই গছো তেতিয়া দহ।
অ বাৰু ঠিক আছে। অকণমান ধেমালি কৰিলোঁ।
উম। ঠিকে আছে কৰিবও লাগে। এই নাপাও ন। কিয় পাম আৰু।
হ'ব দিয়ক।
উম হ'ব দিয়ক তেতিয়াহলে অ অ হ'ব কৰিব। কৰিব।